অহ, কি কৰি আছে?
মই ভাত পানী বনাই আছো।
অ', ভাত কিহে বনাইছে?
ভাত দালি বনালো তাৰ পিছত পটলে আলু গুটি ভাজিলো। উম, খৰিচা পিটিকা ত মাছ নাই লোৱা, মাছ নাই লোৱা। ভাত বনালা নাই?
ভাত বনালো অঁ, বনাই মেলি এই আজৰি হৈ আহিছো।
কিহে বনালা?
ভাত সেই তিতা কেৰেলা আলু ভাজিলো তাৰ পিছত আকৌ পটল ফ্ৰাই কৰিলো তাৰ পিছত আকৌ দালি
অঁ, আজি পটল চবৰে ঘৰতে।
তাকেহে।
অ', লৰায়ে কি কৰিছে?
লৰা এই আছে খেলি পেলাই।
অ', বাবা গ'ল নে কি পথাৰলে?
বাবা পথাৰলৈ চাৰিটামান বজাতে গ'ল পথাৰলৈ।
অঁ, কুৰ মাৰি আছেগে?
উম, জানো মই গৈ পেলাই গৈছিলো মানে খোজকাঢ়িবলৈ দেখোন নেদেখিলো পথাৰত মানুহ।
অ', মানুহজন কলৈ গল?
জন গা ধুবলৈ গৈছে কামলে যাবলে।
বাকী ভালেই।
ভালে অঁ, খুৰাহত
উম ভালেই ভালেই, খ সেই ৰুব পৰা হোৱা নাই?
ৰুবৰ পৰা মানে দেওবাৰ মানৰ পৰা বোকা দিব নেকি!
অঁ।
অহা দেওবাৰ মানৰ পৰা।
কঠীয়া ওখ হল?
কঠীয়া ওখ হল অঁ। উম, কৈছিলে মানে বাবাই দেওবাৰ মান পৰা দিম নেকি বুলি।
অঁ।
বাকী খুৰাহঁত কলৈ গ'ল?
খুৰাও এই পথাৰলৈ যায় ভাত কেইটামমান দিবলৈ কৈছে মই বোলো বাটটো দিয়াৰ পিছতেহ মই বোলো ফোন এটা কৰি চাই লওঁচোন।
আমাৰ সেই চাৰিটা মান বজাতে গ'ল বাবা এই বৰষুণ যাক যে দি আছে আছিলে, তেতিয়া বৰষুণতে, মাছ চুটি নাই নহয় এইফালেও।
অ', পানী আহিলে মাছ হয় আৰু পানী নাহিলে মাছ
নহয় অহ তাকেহে।
এইকেইদিন পানী আছিলে কাৰণে মাছটো ওলাই আছিলে।
মাছ পুঠি নাই।
উম।
আৰু কেতিয়াবা হেৰি বৰষুণ কেতিয়াবা এনেই বেপাৰীও আহে এইকেইদিন বেপাৰীও দেখা নাই। দেখোন তেনেকেই।
বেপাৰী আহি আকৌ বাৰিষা ছিজন মানুহে মাছ ওলাইছে বুলি গম পাইছে যে।
অহ সেইটোও হয় বাৰু
হয় আকৌ
আতছা
মা ঠিকে আছে নে অ মাহঁতৰ ৰোৱা মেলা হৈছে নে নাই
মাক ঘৰত তেনেকে খেতি নাই নহয়
অহ
খেতি হেৰি অকমান এবিঘাামানটা আছিলে এইবাৰ তাকো সেই ফিচাৰী খানি পেলাল লে।
অঁ।
এ ফিচাৰি খানি মানে মাছ চাছ দি থৈছে যেনিবা।
অ', অ', তেতিয়া খেতি কৰিব খেতিলৈ নামি
খেতিলে নামিব নালাগে অঁ। আৰু সেই মাৰও সেয়া হাতৰ প্ৰব্লেমেই।
অঁ, অঁ, অঁ।
তেনেকে হে কৰিব হাতটো শুকাই চগে অ আঙুলিটো শুকালেগে বাৰু
অ নখটো গুইতে কাটিলে নে কি
নখটো গুৰিত নহয় এই গাঁঠিটোৰ ওচৰত
অ অ একেবাৰে শুই পোৱা নাই নহয়
একেবাৰে হৈ পোৱা নাই অকমান লাগি আছিলে মানে হাড়ডালত পৰিলে ওপৰ হাড়ডালত
অহ তেতিয়া ভাল হব
অ এতিয়া ভাল হৈছে বাৰু গাখীৰ চাখীৰ খীৰাব মেলিব পাৰিছে নহয়
উম বেছি জোৰ দিব নোৱাৰে আৰু লাহে লাহে কৰিবলগীয়া হৈছে আৰু
অহ তাকে সেই মাকে মাতিছো দুদিন লৰাটো ধৰি দিলেও মোৰ পথাললৈ যাব
অ অ তেনেকে তেতিয়া ধৰি দিলে তুমি ধৰা দুজনী লৈ গৈ পেলা
উম
আ জী হৈ আহিব
তাকেহে কিমানো মানে যেনে হলেও নাই নাইিকতো বহুত লগাব লাগিব হাজিৰা লগ কথাটো কৈছো দুদিন কমিলেও বহুত কমিব
উম আমাৰ হেৰি কৰিম একেদনা দি দিম আৰু এইটো সেই দুজনীমানান লৈ যাম আৰু ময়ো ইয়াত ৰুই মেলি দিম সেইদে কৰিব লাগিব
আৰু মানে কি হয় দূৰো হয় নহয় ওচৰতে হলেও ধৰি লওক ল'ৰাটো অকলেই মানে ওচৰতে থৈ পেলাই হলেোও এতিয়া দৰণি পথাৰ নহয় জানো তেনেকে হেৰি কৰিবও নোৱাৰি
সেইত দূৱণিত হলে অসুবিধা অ
উম ওচৰত হ'লে ভাল
ন দুৰণিত মানে ত যে অকমান হেৰি সেইকনলে আকৌ কৰি লাষ্টলৈ যাবগে লগগীয়া হয় শাউনত ভানলৈ যাবগে লগগা হয় হেৰি আকৌ নৈৰ ভিতৰত মাটিকন নৈয়ে আহি থাকে যে শেহতীয়াকে ৰুলেহে মানে ধানটো কোৱা হয় স আগতীয়াকে ৰুলে মানে পুতি পুতি পেলাই আৰু ঘল আহি পেলাই পুতি পেলাই আহিঢল আহি পুতি পেলাই তেনেকুৱা
আহ
সেই ল'ৰা স্কুল দিব পৰা হোৱা নাই
লোৱ স্কুলিব পৰা হোৱা নাই আৰু এবছৰ ডৰ বছৰ মান যাক আৰু তাৰ পিছত দিম এতিয়া দুবৰ বছৰ হৈছে হে
অ আকৌ অ অংগনবাদ দিলে নিব লাগে
অংগনবাদী নিব পাৰো অংগনবাদীখনো মানে হেৰি এ এতিয়া বৰষুণ বতৰ অকমান হেৰিয় জেগাত ভিতৰুৱা জেগাত এতিয়া সেই বৰষুণ বতৰ গুটি মানে তলতটো পকা নহয় যে
সেইটোৱ উম
ল'ৰা ছোৱালী বিলাকৰ হেৰি হয় অ এনোকে বহিবলৈ মেলিবলৈও অসুবিধা
তাকে পইচা আহে নহয় মানুহজনীয়ে ভালকে বনাই লোৱা ক লৈছো ছোৱালী যিকেইটা পাইছ চাকৰিটো পাইছ যেতিয়া কামটো ভালদৰে কৰিব লাগে হয় ন নহয় ঘৰটো ভালকে বনাই ললো নি হাঁফ ৱালকে বনাল লাগে তলটো ফ্ল' কৰি হাঁফ ৱাল কৰি পেলাই
অ ওপৰত বেৰেয় থাকক লাগিলে সেইটো কথা নাই আৰু হাঁহ পোৱালি বেৰ দি থলেও বহুত ব্তৰ
অ সেই কামতো মানুহ জীয়ে কৰি ল'বও পাৰে পইচাবোৰ আহে আৰু খাই খাই পেলাই পাই
উম এতিয়া টিংগি চটা লগাই লৈ পেলাই ধৰি লওক হেৰি কৰি পেলাই তলটো ফ্ল' কৰি সফ আলু দি দিলেই হ'ল
কৰিব লাগে মানে মানুহ বিলাকেও কোনো একো নকয় যে আগ আমি ল'ৰা ছোৱালী থাকোতে নে কৰিছিলো এতিয়া আজিকালি কোনোবা একো নকোৱা হ'লা
অ আজিকালি কবলৈও সেয়া মানুহ বিলাকৰ
নহয় মানে কি যিমান যি হল তই সেইকেইটা তাৰ ল'ৰা ছোৱালীঁহতে দৰমহাটো পাই আছো কামটো কাম আৰু গোটকেইটা তই সেই কাম তোৰ কাৰণে তোৰ শ্ৰদ্ধা থাকিব লাগিব যে হাঁফ হাল এটা দি লৈ পেলাই মই তল টো কাপ ল কৰি লওঁ ল'ৰা ছোৱালীকেইটা সৰু সৰু লৰা ছোৱালী কেনেবাকে পৰিব ধৰিব এতিয়া কৰি লব পাৰে
তাক এতিয়া ধৰি লওক সেনেকুৱা হলে যাবলৈও ভাল লাগে এতিয়া এনেকুৱাত এতিয়া বাৰিষা বতৰে যাবলৈও বেয়া নহয়
অ এতিয়া জোকে চোকে কেনেকুৱা ইফালে দ জেগাক সেইখন
অ আৰু চাৰিওফালে হাবি
অ
বাকী সেই বাঁহত আহিছিলে নহয় আছেনে
বা আছে বাাৰ গাটো ভাল নহয় কালি বেজি চেজী বিয়ালোহি আজি অকমান ভাল পাইছে তাৰপিছত তাকে কৈছো সৌবেজি এটাহে দিয়াই দিব লাগিব তাই মানে গেছতটো অধিক হৈ গ'ল গমেই নোপায় বুজি নেপাজে
অ
আজি মই হৈ এক চে কৰিবলৈ লৈ যাম বুলিহে মাতি আনিছিলোঁ এতিয়া বেজি দিওঁতে সে আৰাম পাইছে নহয় গেছৰ
আহ
সেইটো কথা আ তাই এ কি হয় বজাৰ পৰা এইবোৰ আজিকালি সাৰৰ পাচলিবোৰ সেই খাই যে খানিয়ে সদায় নিয়ে পাচলি পেলাই দিবলৈ বেয়া পায় তাই ভাজি ভাজি সেই পাচলি ভাজিয়ে ভাত
সেইটো হয়েই
মানে এতিয়া দেওবাৰ বুধবাৰ শুক্ৰবাৰ এই তিনিটা বাৰতে পাচলি যায়
উম
পাচলিবোৰোত তোমাৰ সাৰ দিয়া। হে আৰু এতিয়া পাচলি, এতিয়ানো কবি ওলাই জানো।
গাওঁ
কবিও ওলাইছে আনছাই।
আজিকালি বস্তু মানে ঘৰত কৰাটোৰ বাদে বাকি চব সাৰ দিয়া বস্তু।
অ' মই সেইতে অকল ঢেকীয়া বু বুতলো আৰু সৌ বাৰীতে থকা দাংবদি ঢেঁকীয়া তেনেকে ভাজো।
সঁচাকে তেনেকে
উম আলু বোৰ দেখিছান না ভিতৰতো কেনেকুৱা কোলা কোলা ইমান বাহিৰতো ইমান ধুনীয়া চকচকীয়া ভিতৰতো ফালি দিবা এই ফোপোলা ওলাই পৰিব কোলাকে
কৈছে আমাৰ বোলে মোক যে তই গালি চাচোন বাৰু মই আলুটোৰ ভিতৰত সোমাই আনিব পাৰো নেকি
অ মই সেইদিনা বজাৰ পৰা নিজে আনিছো পাঁচ কেজি আলু অ ইমান ধুনীয়া ধুনীয়া আলু চাই চাই আনিছো এ তোমাৰ তাৰ ভিতৰতো ফালি দিছোঁ গোটেই ক'লা ক'লা নহয় তেনেকুৱা আলু খাবলে ভয় লাগে নহয়
ভিতৰতো একদম মানে কিবা ক'লা নিচিনা কেটুমণি।
উম খৰিচা চৰিচা বনাইছিলা নে?
খৰিচা অকণ বনাইছিলো, অ' খাই খাই আদায় হ'বগৈ এতিয়া, বাবা অকল মানে খৰিছা খৰিছা তাতে থাকে যে, খৰিচা বাবায়েও খৰিচা খাই ভাল পায় যে।
অ' বনাইছিলা নাই?
ছিলো, অ'
অ' মইও অকমান বনাইছিলো, সেই খাব পৰা হৈছে আৰু।
এ আমাৰ টেঙা হবলৈ নেপালেগে। অকমানহে আছেগে আৰু।
অ'
পিটিকাকৈও খাই, তাৰ পিছত আকৌ দালিত দিবও লাগে
দিওঁ বাৰু, হেৰি সৰুটো পিটিকা কৰিয়ে খায়।
উম, পিটিকা কৰি খায়ো ভাল লাগে। জলা চলা অকমান দি পেলাই হয়, আপোনালোকৰ বোকা কেতিয়াৰ পৰা দিব
উ আমাৰ বোকা জানো পাই বাইশ তাৰিখ মানৰ পৰা দিব নেকি।
অ অ আমাক কঠিয়া ৰুব পৰা হৈছে বাৰু, হেৰি হ'ল আকৌ ন এই দেৰিলে থাকিলে মানে আমাৰ মাটিৰ মাজৰ পিছত নহবা বৰ অসুবিধা হয়, মানুহৰ সেই ৰোৱনী মাজদি যাবলৈ মেলিব অব সেইকাৰণে অ' বাবা সেইকাৰণে কৈছো অকণ বোলো সোনকালেই দিব।
উম মই একেদিনাই দিয়াম তাত।
অঁ অঁ
ওঁ যাম আৰু দুদিন গৈ ৰুমগৈ।
এ লগ চগ এটা হ'লে ভাল তেনেকে।
অঁ বাকী ভন্টিহ'ত অহা মেলা কৰিছে নে?
বাকী ভন্টিহ'ত নাহে নহয়।
অঁ এই বাটে পথহে পালেহে মতে। এ ওচৰৰ সৰু বৌ
উম, বৌজনী নাই মাক ঘৰলে গ'ল, এ এঘাৰ বাৰ দিন মানেই হ'ল।
অহায়ে নাই?
নাই অহা অঁ।
অ', কৰবাত মাটি অকন লৈছিলে নহয় সিহঁতে হলগেনে কিলিয়েৰ?
মাতি লৈছিলে পইচা দি হোৱাগে নাই, হেৰি পইচাও কেইটামান দিবলে আছে। এওঁ।
অঁ। হয় হেৰ হে মাটিকন লগ ঘৰটো বনাই ল'ব পাৰিলে নিচিন্ত আৰু, নতুবা ইয়াতো সেয়াহে জেগা থেক। ৰন্ধা বঢ়া কৰিবলৈও জেগা নাই তাইৰ।
এতিয়া সেই ইয়াত পাকঘৰটো বনালে বাৰু।
বনাল নে
উম
পিছফালে বনালে
পিছফালে বাৰান্দাত
অ', বেৰি দিলে।
বাঁহ সে বেৰে দি পেলাই, বেৰ দি পেলাই দৰ্জা চৰ্যা দি চব বেৰি দিলে।
অ', ঠিক আছে তেতিয়া হে হ'ব দিয়া, মই খোৰাক ভাত দিওঁগৈ, উম, উম।